তই
অ
অ তোমাৰ চাই বতৰেতুৰে কিয় ভুকি আছে যি ঠেঙা পুতেৰেটো কিয় ভুকি আছে আজি
নিংনি দেখা পাইছি নিংনি দেখা পালে ভুকে সি যা চোন চা গে নিংনি
কি কথা পাতি কি কথা পাতি আছ বোলে কি কৰি আছ
কি কৈছ অ আজিটো নাট কি খেলা
আমাক
অ কোৱা
কাপোৰ পিন্ধ
কি কি খেলা আছে
কৈ আছো দেখোন শুনা নাই
শুনা নাই দেউতাকে মোবাইলটো
এতিয়া তুমি বেলেগ জেগাত বহা
উম পাক ঘৰত যাই আছো ৰ পাকঘৰত যায় ভাত পানী বনাব ইমান অশান্তি পাইছো
কি আছে দিনত মই নাখাও নেকি ভাত
হা
মই ভাত নাখাওঁ নেকি
কি বা এনেকুৱা ছোৱালী
হয় এইটো দিনৰ আঞ্জা আছেই বাৰু দেখোন
নাই অলপমান আছিল মোলে হৈছে এই সেই গোটা মগু কেইটা আছে আৰু দালি এইকেইটা মিশ্ৰ কৰিলে হৈ যাব
কিবা কাটিম নেকি চব্জি
চব্জি কাটিব লাগিব এই ৰঙালাও আৰু ইস্ককচ আলু মিক্স কৰি দি পিনি অলপ ভাজি আহ আৰু পাচ পূৰন দি পাছ পূৰন নাই বাৰু জিৰা দিব লাগিব কেতিয়াবা এইটো লৈ যাব লাগিব কাটিবাচোন মই দালি খিনি
প্ৰচাৱ কৰা লাগিছে ৰ' বা এইবাৰ এইবাৰ কথা পতা হ'লে বাথৰুমৰ পৰা আহিম
অ পিছবেলাকে পইচা দিব লাগিব মই শনিবাৰে দিব লাগিব দুই হেজাৰ পুনমে দিব আছে তিনি হাজাৰ এই পুনমে দিব মানে গোটেই পইছা তিনি হাজাৰ ভৌক নকবা দেই মই তোমাকো দিব লাগে না পইচা গিলা সেইকাৰণে কিমান আছে তোমাৰ ভৌক চিন্তাতে বেমাৰ লাগিব ধৰিছে
এ ৰাম সাগৰিকাই কি এইগিলা নাকত কি পিন্ধি কিনে ফটো দি আছে তাই কালি পিন্ধি পিন্ধি আছিল নেকি নাকত
অ নাকত পিন্ধি আছিল
অহ ৰিল বনাইছে ৰিল বনাইছে গৰিমা জ্ঞানদ্বীপ বুলি আছে চাওঁ ৰবা চাওঁ ৰবা ইনষ্টাগ্ৰামত গৰিমা জ্ঞানদ্বীপ বুলি আছে উম নাম বদলি ৰাখছি
আৰু
অ জ্ঞানদ্বীপ কি কি কৰি থাকে কি হ'ল
মই আৰু বা দালি আনিছিলো মনত পৰা নাই কত থৈছো ভাবি আছো
ভাবি আছোঁ এনেকে মনে মনে থাকিলে নহব কেনকে গম পাম মই
তাকেতো কালি দালি আনিছিলো যে মই হেৰি টিকলাৰ দোকানৰ পৰাই দালি আধা কেজি আনিছিলোঁতো কালি কালি অ মই থোঙাটো বিচ যি দালি অ ফিল্টাৰত থৈছোঁ এতিয়াহে মনত পৰিছে দালি থোৱাটোতে থৈছো
উম
হেৰি চাহ খাবা লাগি কি কৈছ
মাকৰ ফেচবুকত দেখিছিলা তুমি
মাকৰ ফেচবুকত দেখা নাই মই ফেচবুকত ভালকে চোৱাই নাই নহয় ‌ এই নিউজ চাই আছো মই বাৰে বাৰে মাকৰ ফেচবুকত দিছে নেকি তাই
অ' মাকৰ ফেচবুকত দেখাহেন পাইছিলোঁ মই হয় কিজানি
হয় মই কালি ফোন কৰিছিলোঁতো, নাকত পিন্ধা দিছোঁ
কি কথা
নাকত পিন্ধাটোৰ কথাও
অ' নাকত পিন্ধাটো
অ' নাকত
মানুহগিলা ইমান বেয়া বেয়াকে ইমান বেয়া দেখাকে ডেনন্সিং এই গিলাখন বনাই কিনে বেছিও আছে ভাই অ' বগা এটা টেংটপ টাইপৰ অ' অ'
ওপৰত চুৰ্ণী লোৱা নাই
নাই লোৱা
অ' মোক দেখুৱা চোন মই একলাগি যায়াই নাই আপটুডে
দিয়া মানে হোৱাটছাপত পাইছিল
উম
হোৱাটছএপত পাইছিলোঁ
ৰ'বা চোন চাওঁ মই এই তিংকিয়ে দিছে স্ক্ৰীনশ্বট মাৰি আৰু আছে কিজানি এ মই বিচৰি পোৱা নাই দেখুন কিয় বা
ম'বাইলটো ক'ত দিঘলদাৰি কথা পাতি আছোঁ পইচা পোৱা কথা সুধচে, কোনি
সোমবাৰে তো নাইও যাবা নেকি
হা
সোমবাৰেতো নায়ে যাবা
সোমবাৰে কোনি
লাষ্ট ক্লাছ বোলে দেই অ।
তৰ মাকৰ লগত কথা পাতাই দিবা যদি নেগলি হয় তেতিয়াহ'লে গাম দে নহ'লি।
জোস্না বেৰি আণ্টি আণ্টিৰ লগত মোৰ ছুটি হোৱাৰ আগে আগে আইবা পাৰ নহ'লি ধৰি ল অ তুমি এগ ৰাত টা বাৰটা মানত গুচি গেলা। আমাৰ আমাৰ তাতে সোমালা আমি ছাৰক কিবা এটা দিলো। ছাৰক কিবা এটা দি কিনে পইচাটো দিলে দি কিনে টোত নাই দোৱ যদি নামান সময় বাদ দে হেৰি মোৰ ক্লাছ শেষ হ'লে আমি গুচি আহিম।
হয় ঠিক আছে
অ তেতিয়াহ'লে নালগে হঁতে সোমাবা।
মই আহাতে সোমাম মস্তাত বিয়ে ছেব।
অ মানুহ চানুহ আও গুচি আহিবা দিম।
অ।
আণ্টিৰ লগত কথা পাতিবাচোন সোমবালে বোলে লাষ্ট ডেড এনকে যাবি নাই কি সেনকে ক'বাচোন। লাজ বুলি কৈছে সোমবাৰে। আৰু মাজে মাজে কেতিয়াবা কিবা যদি শিকব হেৰি থাকে তেতিয়াহ'লে ছাৰে মাতি থাক'ব।
চুৰিখিনি খেদা
অ শিকাইছে বাপাও উগলি উগলি না কৰছি মোক।
হয়।
হেৰিছে কিবা কবা ক খুজছিল অ। সেইটোতো বঢ়িয়াকৈ কেছ আজি আৰু নোটছ নৰো মানে কি প্ৰচেছখিনি আৰু কোনটো বস্তু কিংকে ইউজ কৰব লাগে সেইটোতো আমি নাজ
হয় হে কি চি
আৰু চকুৰ মেকআপত ধৰি লোৱা বহুত বেলেগ বেলেগ ডিজাইন থাকে না আৰু কেনাই চকুত কেনে ভাল লাগ ব হেই গিলাখন নাজনো না সেই বস্তুখিনিয়ে মেইন। সেনা মানে এনাই নৰ্মেলিটো চবে কৰিবা জানে কিবা অলপ আঙুলি দি খুলি ল'লেও কিবা অলপ হ'লেও হৈ যায় কিন্তু প্ৰফেছ নেলি বস্তুটো বেলেগ না তোমাক এতিয়া কাৰোবাৰ বিয়া হওঁক বা ডাঙৰ কিবা টা ফাংচনত তোমাক ত এনাই মেকআপ কৰিব জানলী নামটি ব ন। ভালকে জানিব লাগিব এইটোৱে কথা। আজি ছাৰে বে চাহ খুৱাছিল যে আন্টি তই সিহঁতৰ আগত কৈ আছে এই গীতাশ্ৰী কি ধুনীয়া বুকে বনাই, এই বহুত ধুনীয়া বস্তু বনাই।
কোনে কৈছে?
ছাৰে কৈ আছিল।
অ তিৰিটোক কৈছে।
এয়া ছাৰে তিৰিটোক কৈছে সেটি সেইটোক কৈছে কি অ তাই পাৰিবই তোৰ ইমান ধুনীয়া ছোৱালী এনকে। ধেৰ কিবা কিবি কৈ আছে।
তেওঁ বোলে নাৰ্চ আছিল, উম এ মোৰ লগত দাগৰ বলাকে লাগে কি আছে আৰু দুই বছৰ মান মই সৰু হ'লেও তাই জীয়া কাৰণে হ'লো হয় দুই বছৰ কি জীয়া কাৰণে দেচোন।
জীয়াকে ৰই ৰই আহি যাব।
তাই কিজানি চল্লিশ ও
এই চল্লিশ কি কৈছে তই চল্লিশ দেখুন আমাৰ হৈছি।
পৰি গৈছে ন চল্লিশৰ বহুত বেছি আৰু পঞ্চাছ বছৰমানান হৈছে কিহ।
অঁ হৈচি ৰে, দেখলি গম পাই না। মিনিমাম তোমাৰ পাপা হতত চাইো ডাঙৰ হব সেইটো গম পায় এনেক গেখিলে গম পায়।
বুঢ়া কালত বিয়া হৈছি।
পুল মাৰি আহিম পুলম মৰা বহুত বেয়া।
এ তথাপিও আন্তটিহঁতেৰ মুখ খান হে না হয় তেওঁ মানে গম পাই আৰু চকু তকু ঢিলা ঢিলা। এই সেই কিচ স্কিনটো ঢিলা হৈ গৈছে, এতিয়া আমাৰ স্কিন গিলা অলপ হ'লেও টান আছে চাবাচোন। টান আছে তাৰ মেকাপ কৰিলে গম
আমাৰ মোৰ মুখত কলা দাগ পৰাৰ কাৰণে মানুহ এতিয়াৰি বেয়া হৈছে বুলি। টেনশ্যনতে মানুহে কিছুমান বস্তু অলপ দুৰ্বল তাইপৰ হৈ যায় না। বেছি টেনশ্যন হলে।
সেইটো মই এতিয়া তোমা লগত কথা পাতি অঁ পুৰা দি আছে, তেতিয়াৰো দেচোন বহুত চি ন্তা চিন্তাৰ কাৰণে মানুহ বুঢ়া দেখা নহয়। তোমাৰ এইটো কিবা বেলেগ কাৰণ হৈছে কাৰণ ব নতী দেখোন তোমাত কৈ বেছিয়ে চিন্তা কবা গেলে। তোৰ বেমাৰৰ অহাই অহাই ডাউৰি থকাই কাম। আমাৰ তো সেনা নাই কৈ চিন্তা নাই দেচোন এতিয়া লৈকে।
সেই নকৰে আৰু বস্তোটো। ষ্ট্ৰং হৈ আছে, কাৰণ তাই কৰিব লাগিব না চব কিছু চিন্তা কৰি বহি থাকিলে কি হয় না নহয়।
ভাজিটো বনাই, ভাত বনাও। অ নানো, য যাই পালাকে কলাক ফোন কৰিবলে।
অঁহ। তাই আমাৰ ইয়াতেই বোলে ঘগুৰা পাৰ নে কৰ'বাক লাগি কিন গাড়ী পাইছে আমাৰ তলৰ পৰাই। চনমাৰি পৰাই।
হেঁ?
অঁ এয়াৰ পৰাই গাড়ী বেছি ঘুগুৰা পাৰ বুলি ক'লাক নায় কি বা অঁ। তাৰে পৰাই বেটাৰী ৰিক্সাত যাম বুলি ক'লে কিবা ঘগুৰা পাট নে কিবা বুলি কৈছে নাম। ত পাৰিলো জেগাটোৰ, তাবা তলৰ পৰাই। ঘোগুৰা পাৰ নহয় কিবা কিবা বুলি ক'লা ৰ পাহৰি গেলোঁ। আমাৰ এটা তলৰ পৰাই বোলে বাছ পাইছিল, তাৰ পৰা তাকে লেগিন গেছি তাৰ পৰা বেটাৰী নাই কি বাৰ ৰিক্সা লৈ গৈছি ঘৰক গে'লে।
অঁ তে ভালেই আঁহো।
মানুছু মে কৈ ছিল তো আমাৰ হয় দিয় বাছ পায় বুলো তা ভাবছোঁ এফাল দি কে বাছ পায় অ আইদ। ত আকৌ বাছ নাযে।
কিবা আছি নেকি কমপালপেৰাই।
উম এতিয়া গম পালোঁ মই।
উম।
উহু হু হুও হু
হক অও এ মাজ দে খোৱাবছ দুটা কত থৈছ।
টেবুলতে থলো হোন বান্ধি কিনে। অ ৰ'বাচোন মা ছাৰে ফোন কৰিছে, এক ছেকেণ্ড ৰ'বা। হেল্লৌ হেল্লৌ' অ অ আছোঁ কওঁক। মান
অ মই ভাবি আছিলো মানডে একেলগে দি দিম মাহঁতো যাব তাতে। আ মানে আ ক্লাছলৈকে যাব আৰু মাহঁতো সেনেকে বুলি ভাবিলোঁ। অঁহ অঁহ অঁহ অঁহ। অঁহ অঁ। অ। অ অহ ন।
অ এ হ'ব দিয়া মানডে হ'ব দিয়া। মানদেত মোৰ জানা হা অ ঔষধ খাব ব্লেংকিটো নহয় সিটো আছে নেকি তোমাৰ? কি বুলি কয় ককচিলটো ককচিলটো আছে নেকি চাবাচোন। ব্লিংকটত? অ, অ চাম ৰ'বা মই। চাই কিনে মোক প জনায় দিবা হা, অ পদকে ময় অৰ্ডাৰ কৰিম। মই অ হ'ব দে। দিয়া মই খোজ কাঢ়িব আই আহ দিয়ক দে আঁহ।
কিয় কৰিছিল কছিল ন ছাৰে।
অ ছাৰে, হেৰি কালি পঢ়ছ পহিলে লাষ্ট না পেমেণ্টো কথা ক'ব দিছে তেওঁৰ বোলে আধা ষ্টুডেণ্টেই বোলে পইচা নেদকৈই পলাইচি। আজি মোক বাহটোইহে কলাক।
সেইকাৰণে ভয় কৰি আছে নেকি।
সেই কাণে ভয় ভয় কৰিব লাগাতো আমাৰ নাই দেচোন চিনাকি মানুহৰ আৰু হেৰি থ্ৰোৱেদি জানেইয়ে। তেওঁৰ বোলে আগৰ বেটছৰ আগৰ বেটছৰ বোলে তিনিটা পইচাতে দিয়া নাই।